এয়া এই এনেই পকাতে বহি আছো ইমান গৰম পৰিছে তই?
তাকে ময়ো এই চাদৰ ওপৰ এনে খোজ ককাঢ়ি আছো ভাত দিব হোৱা নাই। তোৰ চাদৰ ওপৰতে খোজকাঢ়িব যাও।
অহ অহ।
ভাত খাল নেকি?
নাই নাই নাই ভাত খাম হে।
অ ঘৰত ভালনে চবৰে?
ইমানো ভাল নহয় গা ভাল নহয় যে এতিয়া জ্বৰটো যে হৈছে যে ভাইৰাছতে।
অ আমাৰ ভাইটিৰ মাজতে হৈ গা ভাল হৈছেহে
অ সেই আমাৰ একে
তাৰ বেজি তা বেজি দোৱাৰ পিছতহে ভাল হৈছে
অ আমাৰ আইনে বেজি ললে কিন্তু এই মাহতে বেজি লোৱা নাই যে সেইটো কাৰণে ভালেই হোৱা নাই চোন
অ আজি ভাতকিহে
ভাত আজি আমাৰ হেৰি মাছৰুমে বনাইছে
অ ত সেই পিজিত আছ অ ময়ো লখিমপুৰতে হেৰি এ তু বুলি কয় ইধান চপৰ কাৰণে হেৰি হৈ আছে
অ ময় নাঞ্চিমৰ জহত আহি মেলি ফচি আছো ই এদিন কৰিছে ম তাকো মাজত এদিন নাই কৰা তেনেকে কৰি আছো
অ আমাৰ হেৰি ক্লাছ হ এতিয়া ফিল ভিজ গৰমেইখন আম মজা ওলাই গৈছে হেৰি এইটো কি বুলি কয় চি ৱল চ চিৱল কানি ভ চাব গৈছিল নে
কালি গৈছিলো নহয়
অ ময়ো গৈছিলো কালি কালিহে গৈছিলো ময়ো অ ভাল হৈছে আকৌ
কেতিয়া গৈছিলি তই
মই তোৰ দেৰি মই নতামানতহে গৈছো
হয় নি মই সন্ধিয়া টাইমত গৈছিলো আকৌ
অ মই মানে আঠটা নটাৰ ভিতৰত গৈছো নেকি
অ অ সেই হে চালি নে জলপৰি চালিনে
জলপৰি মই নাচালো
ময়ো নাচালো প নাচাল নাচালো পইচাটো ইমান বেছি কৈছে নহয় তাই পৰা ডেৰশ টকা দি কি চাবি বাৰু
কি চাম তাকে অ হেৰি ময়ো নাচালো মই হেৰি মেলাতে ঘূৰিলো আৰু
ময় মেলাত ঘূৰি লোৱা এই চকৰিটোত উঠিলো
অ মই চকৰিটোত উঠিছিলো চকৰিটোত উঠিলো ইমান মানে ভয় খালো মই আগতে মানে এবাৰেই উঠিছো গুৱাহাটীত তাৰ পিছৰ পৰা মোৰ উঠা নাই মোৰ বৰ ভয় লাগে কালি লগৰজনীয়ে কতেয়াও উঠি পেলাই মোৰ কৈছো নহয় মোৰ জিৰতো মানে ওলাই যাব নিচিনা লাগিছিলে যিমানে স্পিডত ঘূৰিছা মই সিমানে চিঞৰিছো
এ মোৰ মানে ভয় লগা নাছিলে কাৰণে ফাৰ্ষ্ট টাইম উঠিছোঁ মোৰ মানে মানে মন গৈছিলে মানে কিনেকোৱা লাগে
অ জলপতটো চাব মন আছিলে আকৌ কিন্তু ওৱান ফিফটি দিনো কি জল পৰি চাবি
সেইটোৱে মোকতো মোৰ ৰুমমেট জনীয়ে কৈছা তুমিয়ে মোক হেৰি আনি মেলি পিন্ধাই দিবা সিচোন কাপোৰটোৰ আনি মই নাচি দিম তুমি মোকে ডেৰশ টকা দি চাবা
হেৰি এনে মেলাখন ভাল আছে আকৌ
মেলা গল ভালে হৈছে কিন্তু দাম বো বহুত বেছি অ
দাম বোৰ বহুত বেছি অ বেলেগ নাই মই আঙুঠি দুটা ললো তাৰপিছত বেলেগ লম বুলিও ভাবিছো মন ন গলে
অ মই তেনেকে একো নোৱা নাই মই সেই চশমা এযোকে ললো
আহ হেৰি এইটো কি বুলি কয় নহয় এনেই মানে ৰাতি কালি গৈ বেয়া নালাগিলে ওলাই গৈ
এ মানে কি হ'ল এতিয়া গ গৰমতটো বহুত পৰা নাই জানো গৰমতটো বহুত পৰিছে যে সেইটো জোৰতে মানে তোৰ ৰাতি ওলাই গৈ ভাল লাগিছে আকৌ।
ভাল লাগিলে সেইটোৱে হেৰি এইটো কি বুলি কয় টো ডাঙৰেই হৈছে হয়নে? ডাঙৰে হৈছে আৰু ডাঙ উম।
অ'। আৰু মানে চাই ওলাই গ'লো হয় কিন্তু অহাৰ পিছত মোৰ ৰুমটোত সোমাই মানে মোৰ এনেকুৱা লাগে লিচে কিবা যেন বন্ধ কিবা হেৰি এটা সোমাই দিলো তেনেকুৱা লাগি গৈছে নহয়।
এই বিচনাবোৰ কেনেকুৱা গৰম হৈছে কিবা তুলিবোৰত
বিচনা বাদ দে হেৰি এই পকা জুই
উম।
কেনেকেনো শুম কিনো কৰিম মই তাকে ভাবিছোঁ আৰু দেই কাৰেণ্টটো যাবলে হলে হয়তো মৰি থাকিবহে লাগিব নেকি আচলতে আমিয়ে বেয়া কৰিলোঁ গম পাওঁ নে নাই আমি মানে ফেনৰ বিনা নেথাকি নেথাকি নহয় একোৱেই মানে হেৰি কৰিব নোৱাৰা হৈ থাকিলোঁ।
অ আগতেতো মানুহবোৰ তেনেকেই থাকে ন বিচনী মাৰে সেই আ আগৰ মানে কেঁচা পাকঘৰ বোৰ ভাল এনেকুৱা গৰম দিনত থাকিবলে। আমি এতিয়া সেই ফেন ইনভাইৰ্টাৰ লাইন গলে ইনভাৰ্টাৰ ফেন চলাই মেলি
উম, আমাৰ - আমাৰ - আমাৰ মানে মামা ঘৰত তাত মানে হেৰি মামা মানে মামাহঁতৰ চবৰে পকা ঘৰ দেই ককা মানে মা আমাৰ আইতা হঁতৰ চাইদটো মানে তোৰ হাফ ৱাল দিয়া মানে।
উম।
হাঁফ ৱাল দি মানে, হাঁফ ফাল দিয়া নহয় সম্পূৰ্ণ পকাই মানে দেই। তাৰপিছত মানে সম্পূৰ্ণ পকা যদিও মানে কি হৈছে এই আধাটো মানে হেৰি কৰি থোৱা মানে তোৰ বাঁহে হেৰে অকমান মানে হেৰি কৰি থোৱা, তোৰ তই যি এতিয়াৰ পৰা যদি ফেন শুবলৈ হয় নহয় ত ৰাতিলে ফেন অফ কৰি দিব লাগিব এনেকুৱা ঠাণ্ডা হৈ যায়।
এই আমাৰ এতিয়া ভাঙি পেলোৱা যায় এটা চাইদ ত' সেই দুটা আৰু ইমানেই চেঁচা তই দুটা বজাৰ পিছত মানে তই ফেন চলাই শুব নোৱাৰ।
সেইটোহ তই আমাৰ ঘ তইতো আমাৰ ঘৰখনলে যাব লে হলে থাকিব নোৱাৰো।
তোৰ বহুত গৰম।
উম আমাৰ ঘৰৰ একেই, আমাৰ ঘৰত দুপৰীয়া সময়ত তই ৰবি গ'লে কোনো অকণা জেগাই নাই।
আমাৰ মানে এতিয়া পি জিটো কি হৈছে চেঞ্জ কৰি হেৰি কৰি দিব ৰুমটো চেঞ্জ কৰি দিব এইবাৰ কিন্তু সৰু মানে চালি আছে ওপৰত ঠাণ্ডাই হ'ব যায় কিন্তু সৰু মানে ৰুমটো সেইটো দুজনীয়া কাৰণেহে হব মানে।
উম হে একো নাই ৰু ঠাণ্ডাত মানে যত অকমান ঠাণ্ডাতো পাই সেইটোহে লাগিও নহলে এই গৰম খনত মানুহৰ বেমাৰ হ'ব গম পাও নাই?
বেমাৰ হ'ব তাকে।
মই আজি কি কৰিছো গম পাও নাই? দিনটো মানে মই অকলে আছো তাৰ পা গৈ মেলি প্ৰথম ৰুমত ব বহিলো তে ৰুমত গৰম এ - গৰম উঠিলে নহয় তাৰ পিছত গৰম উঠিলে বাহিৰত বহিলো বাহিৰত বহি মেলি আহি আকৌ এই কৰিডৰটোত চকীখন লৈ বহিলোগে গৈ। তাৰ পিছত
কিবা ডিহাইড্ৰেচন হোৱা নিচিনা লাগিছে।
আ
ডিহাইড্ৰেছন হে হ'ব নেকি তেনেকুৱা হে লাগিছে পানী ইমান খাইছো পিয়াহে নুগুছে।
অ তাৰ পিছত আমাৰ এই মোৰ আকৌ ৰুমৰ কাষ এনেকে মোক বিচনাখনৰ কাষতে এখন এ তিনি‌ এখন খিৰিকী আছে ন তোৰ ইমান ধুনীয়া হাৱা মাৰিছে নহয় দিনত নহয় ভাল লাগি গৈছে মই ফেনখন অফ কৰি মই সেই হোৱাটোতে বহিছো।
অ এই ফেন সো ভনিতটো তোৰ ম মাথাটো বেয়া হ বুলি একো নাই
সেইটোৱে। আমি নিজে বেয়া কৰিছো গম পা নাই। আমি পাৰো নহয় থাকিবলৈ কিন্তু আমি মানে মনত ভাল ভাবি লৈছো তোৰ হেৰি হৈছে মানে তোৰ নোৱাৰো আমি ফেনৰ বিনা থাকিবলৈ মানে গম পাও নাই।
অ গৰম নাই মানে নুঠিল নুঠ ভাবিলে নাই উঠি উঠিছে বুলি ভাবি লোৱা পিছত ত থাকিব নোৱাৰ
আমাক হেৰিয়ে চাৰ এজনে আমি ক্লাছ ইলেভেন নে টুৱেলভত থাকোঁতেনে হেৰি আমাক কৈছিলে দেই হেৰি এই এনেকে গৰম যদি মানে বেছি হয় নহয়। তোক গৰমতটো উঠিবলৈ দিব লাগে লাগিলে যিয়ে নহওক তই কাপোৰ পিন্ধি দিয়ক কিবা তোক গৰমতটো অলপ উঠিবলৈ দিব লাগে। কিন্তু গৰমতটো ধৰা পিছত তই যেতিয়া ঘামি যাবি মানহ তেতিয়া মানে তই অকমান ব আহে ওলাই দিবিচোন যিটো ঠাণ্ডা লাগে নহয়। সেইটো সমান শান্তি নাইকিয়া
অ মই আজি ইণ্টাৰ্শ্বিপ আছিলো যে ফিল বজিত গৈ আহি তোৰ আমি ডিজু গৈছো। দেই ডিজুপা আহি তোৰ মানে কৈছো নহয় গাটো ধুইছো মই অলপ দে বহি পেলাই পানী খিনি এনেকুৱা গৰম গৰম পানী যেন গাত মন ধালিছো। গাটো ধুইো শান্তি নালাগিলে নহয় তাৰ পিছত বিছনাখনত শুইছো। একদম তুলি খিনি গৰম শুবই নোৱাৰো।
এ এতিয়া গৰম হবই পানী কেলে। আকৌ ৰাতিপুৱা শুই উঠা পাই তোৰ হেৰিয়ত তে মানে চাদতে ৰ'দতটো প্ৰথম নপৰে জানো? কৰি লৈ মানি টেংকিো পানী খিনি গৰম হৈ যায় আক।
অ সেইটোৱে ৰাতিপুৱা উঠ উঠা উঠা দেৰি যে মোৰ। উঠা দে নহয়। দহটাত উঠো হে তোক মুখ ধুবললৈ যাওঁ পানী একদম গৰম।
আৰু ৰাতিপুৱা যদি তই সোনকালে উঠি গাটো ধুব পাও ন বহুত ঠাণ্ডা পানী পাবি তেতিয়া।
বহুত ঠাণ্ডা অ
সেইটোয়ে। কিনো কৰিবি আৰু গৰম গৰমে গৰমৰ কাম কৰিব আমি আমাৰ কাম কৰিম হয় নহয়?
উম এ নহয় ইণ্টাৰ্ণশ্বিপ কৰিবই লাগিব। গৰম বুলি ইণ্টাৰ্ণশিপ নকৰিলেও নহব।
গৰমৰ কাৰণেতো হয় তই হাত সাৱটি বহি থাকিলে নহ'ব। সেইটো আৰু দিবলৈ পাই কেতিয়া চাইছো ইণ্টাৰণশ্বিপ বোৰ।
তাকে জুলাই বন্ধ দিছে দিছে। মানে বেয়া নাপালো সেতেন আকৌ তোৰ বোলে পৰীক্ষা পিছত দিছে কথা নাই
মইতো ঘৰলৈ গৈ বা মাতি ৰুবগে লাগিব।
উম
তৰ মাটি ৰুইছে নে কি?
আমাৰ মাটি ৰোৱা নাই মাটি মানে গুচ দিলে আৰু সে হাল চাল বাই থৈছে হে। ৰুবহে মা অসুবিধা হ'ল। তাৰ পিছত আকৌ ৰোৱনী ৰোৱনী আনিও মানে এইকেইদিন নাই। ৰোৱনী আকৌ দূৰ পৰা আনিবগে লাগে যে গাড়ী দি আনিবগৈ লাগিব আকৌ থ'বগৈ লাগিব।
আহ অ সেইটো হয় বাৰ
গা ধে দিছে আমা
অ অ
তহঁতৰ সেই ঘৰত কৰিবনে?
আমাৰ ঘৰত কৰিছে আৰু এই ওচৰ বৰটা ঘৰৰ পাপাই কৰিম বুলি কলে মানে কৰে ইয়াক বাৰো কৰিছো। তাৰ পৰা সেয় তাতে সেই এইবাৰ আমিয়ে কৰিছিলো বাৰু দেই হেৰি কৰি লৈ মেলি তাকে এইবাৰ জানো কি? মোৰ এইখনে হৈছে তাকে পাপাই চিন্তা কৰিছে আহ উৱনি লগাবলৈ বৰ বহুত পইচা লাগেও ত আজিকালি অ আজিকালি ৰোৱনী বহুত দাম হ'ল নহয়
বহুত ডাঙৰ ইমান তোঁতৰ হেৰি আমাৰ যে দেতাৰ ৰাতিপুৱা আনেগে আকৌ থয় গাড়ী দি
অ অ
আমাৰ মানে এতিয়া কি হ'ল হেৰি আমাৰ ওঠৰ বিঘা আছে নহয় কিন্তু মানে বাকী ওঠৰ নে ঊনৈশ নে বিশ কিবা এটা দেই তাৰে আমাৰ চবি ঘাই ঘৰ কৰিব নে সবি খানে চাই ঘ ঘৰ কৰিব বাকিখিনি সব দি দিছে কোৱা মানুহ নাই নহয়
সেইটো হয় বাৰু অকলে অকলে নোৱাৰাৰে কিন্তু আমাৰ পাপাই তেনেকেইে কৰিছে চাগে আৰু
অ আমাৰ এইবাৰ পথাৰী এুৱা মাছ ওলাইছে তটো ৰ'দ নহয় জান তাইকো হাল বোৱাৰ পিছত দপথান মাছ মানে কেনেকুৱা ওলাইছে মোৰ ঘৰৰ পৰা আহিব আহিব আহ আনো কাত মানে ঘৰত থাকি ভাল লাগে
উম আৰু এতিয়া মাছবোৰ মানে পানী খিনি গৰম হৈ যোৱা নাই জানো মৰি গৈছে আকৌ মাছবোৰ
বৰষুণ দিয়া কেইদিনো মাছ খালো দেই ঘৰত গৈছিলো তেতিয়া চেপা পাটিলে মাছ লাগে
সৰু সৰু মাছবোৰ ধেৰি আনিলে এনেকে মায়ে যেনিবা সৰু সৰু‌ মাছ বোৰ কি কয় এনেকে হেৰি অকলে নাভা যে পিঁয়াজৰ লগত গুৰি ভাজি কৰি পেলাই ফুটানি গে খাই ভাল লাগে
আমাৰ পাতত দিয়ে তাৰপিছত অ তো খাইহে টেঙা দি পেলাই ভাজে তাৰপিছত এনে ভাজে খাৰ দি ভাজে মানে ভন্টিহঁতে অই এনেই ভাজিলে নাখায় খাৰ দি ভজাতো নাখায় তাত টেঙা দি ভাজিলে খায় ভাইটি আকৌ অকল ভাপতিয়া খায়
অ মোৰ আকৌ বহুত দিন হেৰি খোৱা নাই মাছৰ চবজিৰ এখন নাই এই পুঠি মাছটো যে টেঙা দি যে কাজি নেমু দি যে উতলাই যিটো যে হেৰি কৰি ৰাখে যে
অ খাইছো ত খাইছো অ এবাৰহে খাইছো তেনকে ম
সেইটো মানে খোৱাই নাই খাবলৈ বহুত ইচ্ছা গৈ আছে এইকেইদিনত অ এইকেই ধালি মানে একদম পানী ঢালি ভাত খাবলৈ মন গৈ আছে গম পোৱা নাই
অ পানী ঢালি ভাত খাব মন গৈ আছে অলপ ভাত দিব হৈছে নেকি?
অ দিব হব নেকি দিয়
অ ম
নাই মতা নাই মতা বা
অ অ হেৰি কোনোবা মতাৰ নিচিনা লাগে
উম আম
হেৰি ইমান বিজুলী মাৰি আছে
এই ঘৰত দিব আকৌ এইবোৰ আৰু ৰ'দ দিব চাবিচোন কাইলেও ৰ'দ দিব
অ তাকে মইধৰিম লগত পাহিলেও ফোন কৰিছিলো পাহিল গৈছ ইমানেই চল মাৰিছে বৰষুণ দিব নেকি হল আমাৰ এইফালেও মাৰিছে
নাই নাই এইটো খৰটো আহ মাৰিব আকৌ এইবোৰ ঘৰ মাৰিবহে তেনেকুৱা কয়। তু দিছ ন আকাশনৰ কিমান তৰাৰ আছে।
অ
এটো কাৰণে ক তাক হা এ সেইবোৰ এদাই হলে যামগে আৰু যেতিয়া এদাই হয় সেইদিনাখনে যামগে
অ অ আমাৰ